হেল্ল'।
কি কৰি আছা?
অ', এইয়া, এই ল'ৰাটো অকমান শুৱাবলৈ বুলি আহিছিলোঁ।
অ', শুলেনে?
এই নুশুলে নাই শুৱা।
অ', আমাৰ ল'ৰাও শুৱাম বুলি ভাবিছিলোঁ, নাই গুৰুত্বই নাই নুশুৱে।
তাকে হে, অ' ল'ৰা-ছোৱালীবিলাক, কিয় নুশুৱে বাৰু?
উৎপাত! অ'ত পালি। পলিঅ' খোৱা লৰা-ছোৱালী যে!
অ, পলিঅ' আমাৰ ফালেও পলিঅ' আছিলে যে, পলিঅ' খুৱাবলৈ গ'লো। আহি পেলাই ভাত খাই যোৱা নাছিলো, আহি পেলাই বোলো ভাতকেইটা খাওঁ, তাকো খুৱাবলৈ ললো, নাই ভাত একবাৰমান খালে।
উম, আমাও পলিঅ' খুৱাবলৈ গৈছিলো, আমাৰ ইয়াতো আছে নহয় পলিঅ'।
অ'।
আমাৰো পলিঅ' খোৱালৈকে, খুৱাই পেলাই আহি আলহী আহিলে, উম, চাহ-তাহ খাই মেলি এই আজৰি হৈ পেলাই মই বোলো ল'ৰাটো অকণ শুৱক। নাই নুশুৱে।
অ, অকমান হেই, যুজি, যুজি, উম যুজি, যুজি আপোনাক কৈছো নহয়, খোৱাবই পৰা নাই, আৰু
নক'বা, ল'ৰা, ছোৱালী ইমান দিগদাৰ, এতিয়া আমাৰ ডাঙৰ হ'ল অকণমান।
উম, কিয় নুশুৱে ইমান, সেহেতি শুলেও অকমান আমি, হেৰি কৰিব পাৰো, মাক বিলাকক অকমান ৰেহাই হয়।
অ, সিহঁতি শুলে, কিবা এটা কৰিব। পা, ধোৱা-পখালা পৰা ধৰিলৈ। নাই, নুশুৱে নিজে আমাৰও একেই নুশুৱে।
বাকী ভাত, উম, ভাত পানী খালেনে নাই?
ভাত, ৰাতিপুৱা খালো। পাছবেলা ভাত নাইখোৱা, পাছবেলা ইমান ভোকেই নালাগে, পাছবেলা খোৱা নহয়ে তেনেকে।
অ', আমিও এবাৰে খাও বাও।
অ, এতিয়া বেঙে, এতিয়া সেই, বেঙেনা এটা ভাজি খাম বুলি ভাবিছো।
অ', বেঙেনা ঘ-ঘৰতে লাগিছিলে নে?
নহয়, নহয় এই, বজাৰৰ পৰা আনিবলৈ দিছিলো।
অ।
তাপা হেই বজাৰৰ পৰা আনিবলৈ দিছিলো, তাই বেঙেনা বোলো। বেঙেনা আকৌ মই বহুত ভাল পাওঁ খাই।
অ, বেঙেনা খাই পেলাই, বহুত ভাল লাগে, আমাৰ মানুহজনে যে বেঙেনা খাই, ইমান ভাল পায়। অকল বেঙেন, অকল বেঙেনা ভাজিয়ে ভাত খাব পাৰে।
সেইকাৰণে, সেই বেঙেনা এটা দেখি পেলাই, এতিয়া ভোক লাগিলেই। বেঙেনা ভাজি, ভাত পানী খাম, নেকি ভাবি আছো।
অ', দাদা ঘৰতে আছেনে?
দাদা নাই, ওলাই গ'ল এই কাম এটা আছে। এই আমাৰ আমাৰ আকৌ দাদাই কাৰেণ্টৰ কাম কৰে যে। কাৰেণ্টৰ পানী এইবোৰ, কাম কৰা যে, কৰিবলৈ গৈছে, এ তাল কবালৈ মাতিছে তালৈ গৈছে।
আপোনালোকৰ, ফালে কাৰেন্ট আছে নাই, আমৰ ফালে কাৰেণ্টটোয়ে নাই, অ।
কাৰেণ্ট নাই, নেকি বাৰ আমাৰও নাই হ'বলা, ইয়াত।
নোৱাৰি দোযাতেও ল'ৰাটো নোখোৱেও।
কেলে জানো পাই, কাৰেণ্টটো আজিকালি, ইমান কাৰেণ্টটো বেয়া দিবলৈ লৈছে।
এতিয়া অলপ, দিনৰ পৰা ইমান কাৰেণ্টো, কালি দিনতটো নাই। আকৌ ৰাতিও সেই খেলি-মে মেলি এতিয়াও, সেই কাৰেণ্টো নাই।
কি হৈছে একো ধৰিব পৰা নাই, ইমান দিয়ে আকৌ বিলতো দেখিছা নাই কিমান আহিব এদিন দহ টকা, বাৰ টকা।
উম, বতৰৰ গতিবিধি বেয়া, কাৰেণ্টৰো বেয়া।
বেয়া, অ, বতৰ আহিলে মাত।
ল'ৰাৰাকেইটা, মই ফেন আনি দিব লাগে, মই বা কৰপৰা ফেন চলাই দিওঁ।
অ, গৰম উঠিছে।
গৰম উঠিছে অ, বিচি দি আছো, বিচিব নালাগে। মানে কাৰেণ্ট আনি দে, মোক কৈছে কাৰেণ্ট আনি দে।
অ', সি ভাব সি বুজিয়ে পোৱা নাই যে এইখন লগ
উহ।
হয় অ', উপায় নাই।
বাকী ল'ৰাই কি কৰিছে এতিয়া?
এ বাহিৰে বাহিৰে খেলি আছে ভিতৰত সি অকল শুব পাৰে বাহিৰে বাহিৰে একদম হে পিত পিতাই পিছে সুদা গাটোৱে, গেঞ্জি চেঞ্জিও পিন্ধা নাই।
হয় অ ল'ৰা ছোৱালী বিলাকে জানো কিয় নুটুজে জানো আমাৰ ডাঙৰ বিলাককো এতিয়া টোপনি হয়।
উম ডাঙৰৰ হেঁচা মাৰি থধৰিব টোপনিয়ে
উম। সেহঁতি শুলেও অকমান আমি শুবৰে পাওঁ। বাকী খেতি বাতি আপোনালোকৰ?
আমাৰ খেতি হেৰি অকমান ঘৰতে কৰিম, মাটি অকমানহে আৰু। তাকে ঘৰতে কৰিবলৈ কঠীয়া পাৰি থৈছোঁ কিন্তু সেই মাটিত খেতি কৰিব হোৱা নাই আৰু। ৰুব হোৱা নাই কঠীয়া সৰু হৈ আছে তাৰাপা গুৰু গাই নাই নহয় তে টোৰেহে হাল বাব লাগিব সেই এক এচাহ, এচাহ বাই থৈছোঁ তাৰপৰা একেলগতে দুচাহ, তিনি চাহ বায়ে আৰু যি বোকা হ-হ'ব আৰু তাতে ৰুই দিব লাগিব নহ'লে আৰু উম, আৰু চেক্টৰ চাৰে চাৰিশনে কিমান।
অ', ট্ৰেক্টৰো দাম বাঢ়িলে আৰু এতিয়া আজিকালি এতিয়া আপোনাৰ ৰোৱনিৰো দাম বাঢ়িলে।
উম, আজিকালি মানে একো কৰিবই নোৱাৰি, আকৌ খেতি ধানেনো
উম, হয়, অ'।
ভগৱানে নকৰক পোক বিলাক আহ আহিলে মানে কিমান দিগদাৰ হয়, গোটে খাই পেলাই।
তেনেকে
উম।
যোৱাবছৰ পোকে খালে?
যোৱাবছৰ খালেই আমাৰ বহুতখিনি পোকে খাই পেলালে নহয়, ধান নে যিমা যোহত খেতি কৰিছিলো সিমা জোহত খে হ'ল।
অ'।
যি-যিমানটো জোখত মানে খেতিটো কৰিছিলোঁ সেইটো পাব লাগিছিল চটিয়াইছিলে যে, হ'লেও মানে যিমানটো জোখত পাব লাগিছিলে সিমানটো জোখত নেপালে।
অ', সেইটো কথা। সেইটোয়ে ইমান কষ্ট কৰি, মেলি যদি খেতিটো ভাল নহয়, গৰু, গাই নায়ে ট্ৰেক্টৰতে ইমান পইচা যায়।
অ', ট্ৰেক্টৰ দি, দি কৰিব লাগে। অ'। তাকেহে অ', কিনো কৰিব মানে উপায় নাই অ'।
ওচৰত ৰোৱৈ পায় নে বুলো
ওচৰৰ ৰোৱনী পায় বাৰু, কিন্তু সেই দাম বিলাকো বহুত বেছি‌ অ'।
অ হাজিৰা ঢেৰ চাগে
হাজিৰা ধেৰ এফালে হাজিৰা দিওঁ তেনে এফালে ট্ৰেক্টৰ লগাব লাগে, হাজিৰা মানে এ নিজে কৰাও সেই
নোলাইগে, আও। নিজৰ ঘৰতে যদি দুজনী তিনিজনী মানুহ ৰুব পৰা থাকে তেতিয়াহে লাভ খেতি কৰি।
অ', তেতিয়া ঠিকে থাকে কিন্তু মানে এনেকে ৰোৱনিৰ লগ। ট্ৰেক্টৰ লগাই কৰিলেগে লাভ নহয়গে।
উম, সেই অ' বৰ দিগদাৰ সচাকে দেই খেতি খেতি এটা কৰোঁ বুলি মুখৰ কথা নহয় আজিকালি।
উম', আও সেই ভাল হ'লেতো ভালেই ভাল হ'লেতো মূলে মূলে যায় কিন্তু ভাল নহ'লে তাকো নহয়।
উম', হ'লেও আও অইনটো একো নাই মানে ঘৰৰ বুলি ধানকেইটা ঘৰত। ধানৰ ভাতকেইটা মানে সেইটো হয় আও।
অহ', সেইটো হয় বাৰু। অ এতিয়া, বিপদে-আপদে ধৰি লওক এবস্তা দুবস্তা বেচিবলৈও হয় তেনেকে।
অ'। অ আমাৰ নাইকিয়া মানুহৰ বোলে, আমুকটো হ'ল এতিয়া বোলে ধানে বিককে বিকি পেলাই এইটো চল। কৰি দিওঁ বুলি তেনেকে পাই।
উম উপায় নাই নহয় নহ'বা।
সেইটোৱে।
বাকী আপোনালোকে হেই সাতত আম খাবলে পালে নে? সুদিনৰ দিনাখন আম কঁঠাল। অ', আমাৰ ফালে একো নাই অ'আমি বোলো অকল আমাৰ ফালেহে নাই নেকি।
তাকেহে এটাও আম নাই নালাগিলে, আৰু আমাৰ ঘৰত আম এজোপা আছে বৃহত্তৰ ওখ। গোটেই খৰি খৰি খৰি খৰি হেৰি হৈ গ'ল আৰু মানে তলখন গেলি গ'ল এটা তুমি এচকল আমো খাবলে নোপোৱা ইমানেই পোক অকনি অকনি আম। চকলকেতো তোমাৰ ওলাই নাহেই এত মানে তুমি। সুদা গোটেই আমটো গুটিটোকে কৰি চপি খাও বুলিলো তুমি, আম খাবলৈ জেগা বিচাৰি নোপোৱা ইমানেই।
উম', মোক হেৰি মা হতে বোলে খালি নে সুদিৰ দিনাখন হেনো খাবলৈ লাগে। মই বোলো হেৰি নাপালো একোৱেই নাই আম কঠাল খাবলৈ নাইয়ে অ'।
কঠাল আছে বাৰু আমাৰ ইয়াত, ওচৰৰ মানুহ এঘৰত আছে। কিন্তু সেইয়া কঁঠাল খাব নোৱাৰোৱেই নহয়, প্ৰেছাৰ মোৰ কিবা কিবি ভয় লাগে গেছো বাঢ়ে কঁঠালটো খালে
হয়', হয়' আৰু আৰু আপোনাৰ বতৰটো বেয়া যদ। তেও গৰমতটো কেনেকুৱা দিছে নহয়।
উমহ গৰমটো নকমেই।
উম', এই মানুহ আৰু ইমান মানুহবিলাক বেমাৰী হৈছে। যে ভয়ে লগা হৈছে সেইকাৰণে এইটো সিটো কৰিবলৈ মানে।।
বহুত বেমাৰ হৈছেও মানুহবিলাকৰ চবৰে।
উম', মানে একদম কৈছো নহয় মানে এইবাৰ বছৰটো মানুহে চব এফালৰ পা ধাহিমোহি আনিছে।
ধাহিমোহি আনিছে সঁচাকে আমাৰ ল'ৰা, এতিয়া মোৰ ভয়ে লাগে ইমান পানীতে লাগি থাকে।
আমাৰ লৰাই কালি পতককে ৰাতিপুৱা সেয়া বমি কৰি দিলে, মোৰ ভয়ে লাগিল গছিলে তাৰপিছত
সি চাগে মনে মনে খালী পেটতে কল চল খালে চাগে কিবা।
অ' অ', হ'ব পাৰে তেনেকুৱা হ'ব যে, এই ককাকে মানে কি কৈছ মানে দি দি দিয়ে নহয় আমি গমেই নাপাও।
অ সেইবোৰ আকৌ আগৰ ল'ৰা-ছোৱালী কতে আজিকালি ল'ৰা-ছোৱালী দেহা নহয় অ'।
উম', সেইটোকে কলে মানে নুশুনে নহয় আজি।
উম', আগৰ তুমি ঠাণ্ডা ভাতৰ লৰ্ডা এটা দি দিবা খাই খাই তাকে বহি থাকিব। উম, আজিকালি ল'ৰা-ছোৱালীয়ে খাব জানো। নেখায় নহয়।
তেতিয়া ক'লে মানে কি হয় ককাকে বেয়াও পায় এতিয়া নক'লেও নোৱাৰোঁ থাকিবলে। বুলি ভাবে চাগে মনতে বুলিব আমি ল'ৰা-ছোৱালী কিন্তু ল'ৰা-ছোৱালী আছে ন' আগৰ দিনৰ কথা লগা আজিকালিটো নিমি
নিমিলে, নিমিলে আজিকালি নিমিল এঅ আজিকালি গা বোৰ দেহাবোৰ আলসুৱা। আৰু আগৰ নিচিনা একদম ষ্ট্ৰং নহয় নহয় মানুহবোৰ।
আজিকালি এতিয়া কৰুণা বেজি দিয়াৰ পৰা আৰু মানুহবিলাক দুৰ্বল হৈ গ'ল।
উম, সেইটোতো সেইটোৱেই আগৰ কাৰেণ্টটো নাছিলে ফেন চেনৰ সেইবিলাক সুবিধা নাছিলে নহয়। তেতিয়া মানুহে ৰ'দতে যি কোনো কাম কৰি থাকিব পাৰে, আজিকালি ফেনৰ হাৱা ফেচিলিটি লৈ লৈ তুমি অকমান ৰ'দ দিলে।
অ', মানুহবিলাক একদম ফোপাই জো পাই গৰমত একদম মানে হেৰি হৈ যায় আমিবিলাকে বেলেগৰ ক কথা ক'বলৈ নেযাওঁ নিজেই নোৱাৰোঁ থাকিবলে।
সেইটোকে কৈছো নিজৰ দেহাটো লৈ পেলাই কৈছোঁ গাবোৰ পুৰিব মেলি নোৱাও, থাকিব নোৱাৰি আহিবাচোন এইফালে এপাক।
যাব লাগিব তাকে সেই অকলে অকলে মানে যাবলৈ ইমানখন দূৰ, মনেই নাযায় অ'।
এ তোমালোকৰ ওচৰতে কেলে সেই বোৱাৰী এজনী আছিলে নহয়।
বোৱাৰীজনী আছে বাৰু, সেই সিহঁতৰ ঘৰটো তাঁত এখন লগাইছে।
অ'।
হেই সেইকাৰণে ওলাই যাবলৈ সময়ে নহয় আকৌ স্কুল থাকিলে স্কুলতে, তাই ছোৱালীও স্কুল যায় যে
অ', সেইটো হয় বাৰু।
হেৰি হলে এনে ভাল যাবলে, বাৰু যাম বাৰু খেতি বোলে নমা আগতে নহ'বা খেতি উঠাৰ পিছতে যাম বাৰু এদিন, আপোনালোকো আহিবচোন, আপোনালোকৰ বাইক চাইগ আছেই, গাড়ী চাড়ী আছেই।
যাম, যাম, আজৰি বিজয়ী হৈ লওঁ, এপাক এদিন যাম বাৰু। বহুত দিন বোলে ফুৰিবলৈও যোৱা নাই
উম, আহিব, আহিব। এদিন ভাত খোৱাকে আহিব।
একো কামেই নাই, কামো নাই, আজৰিও নাই।
হয়, সেইটো হয়ে বাৰু, চব মাইকী মানুহৰে হয়। এনেই চাবলৈ গলে মতা মানুহৰ বুলিব এতিয়া তুমি কি কাম কৰিছা, কিন্তু আমিহে জানো
অ, দিনটো কামো নাই, আজৰিও নাই।
উম, ল'ৰা নাই শু শুৱা, এই আপোনাৰ ভুজিয়া কেটামান দি পেলাই বহাই থৈছো, ইমান অতপালি কৰি নাথাকিবি বুলো
উম। ঠিক আছে তেতিয়া ল'ৰা শুওৱা, মোৰো ল'ৰা লেট্ৰিন কৰিছে
অ ঠিক আছে হ'ব অ